হেল্ল
হেল্ল'
অই কৌশিক কত আছ?
ঘৰতে।
অ এই খবৰ ফোন কৰিলো বহুত দিনৰ মোৰত। কি কৰি আছ বোলো আজিকালি, খা খবৰ নাই,
অ তা হে থিকে আছে ভাত চাত খালি নাই?
অ ভাত মই খামহে এতিয়া দেই এইফালে আহিছিলো।
মেন্দে বাহিৰত কি কৈ আছা অ মেন্দে বাহিৰত কি কৰি আছা?
এ সকাম এতে আছিলো এই ফালে আহিছিলো।
অ দে উ দিবা। হবলা উ ঠিকে আছে ঠিকে আছে।
অ
বাকী বাকি তোমাক খবৰ কোৱা
মোৰ ঘৰত চবে ভালে আউ মা দেউতাহঁতৰ ভালেই
ৰ জোমা
সেই দিনাপা সেই কলে সেই স্কুলৰ টাইম পা লগে নোপোৱা হ'লোঁ
স্কুলৰ টাইমৰপৰাটো বহুত বছৰ হৈ গ'ল লগ নকৰা
তাকে এই মইও এইফালে গুছ এই একবছৰ মানেতো বহুতে ন
অকমান দেৰি বহু দেই।
সেইটোৱে হেৰি হ'ল আকৌ টাইম হে খিনি নিমিলা হয় এইফালে গুচি আহিলো যে। আকৌ ঘপককে যাবও নোৱাৰি। সেইটোৱে
এতিয়া এতিয়া কি কৰি আছা।
এ মই এতিয়া হেৰি কৰি আছো।
পঢ়া -শুনা।
বি এছ চি বি এছ চি কৰি আছো।
আচ্ছা কত?
এ হেৰিয়ালৈ আহিলো ডিব্ৰুগড়,
অঁ মই লখিমপুৰমানতে আছো।
অ তাকে হৌ যাম যাম বুলি ভাবি আছো এতিয়া।
আহিবা মই ঘৰলে ঘৰলে অহাৰ আগত লখিমপুৰত সোমাই পেলাই আহিবা ঘৰলৈ।
অ তেতিয়া দুইটাই একেলগে আহিব পাৰিম ন।
দুইটাই একেলগে আহিব পাৰিম।
অ ভালেই হ'ব তেতিয়া।
ভালে
অ একেটা বাটতে দুটাই গুচি আহিম আৰু একেখন গাড়ীতে
অ
লগো পোৱা হ'ব।
তুমি হোষ্টেলত হৈছিলো তাকে নেকি?
হা হা
হোষ্টেলত থাকা নেকি?
অ হোষ্টেলতে আছো। এতিয়া। তাকে সি আমাৰ সেইকেইটা সেইকেইটা সেইকেইটা ক'ত আছে।
সেইকিটা আছে আৰু এটা তোমাৰ মাধৱদেৱ, এটা গবাত গোৰবাত দুটা মানে এৰিল পৰা শুনা তেনেকেই আৰু
তাকে কি কৰিব মানুহৰ কিছুমান প্ৰব্লেমো থাকে বাৰু লাইফত ৰাতিপুৱা কি কাণত লৈছেতিয়া। হেৰি ইহঁতৰ চাগে পইচা পাতি কিবা প্ৰব্লেমে হ'ল বা।
সেই য়ে না কিছুমানৰ নিজৰও মন নাথাকে নহয় কৰিবলে।
উম উম সেইটোৱে।
পিছ মানে কিবিব বেলেগ কিবা নামাইব চাগে।
উম
না থাকে
সেইটো হেৰিটো কৰিব কিবা এটা।
ক'ত ক'ত,
আমাৰো এতিয়া কি হয় ঠিকনা নাই নহয় এতিয়া গৈ আছো হয়।
অ,
কি বা হয়গে।
ক'ত সোমাই থাকিম গৈ আৰু লাছত,
উম উম, ঘৰলে মনতটা পৰে এতিয়া আকৌ ঘপককে যাবও নোৱাৰি যে।
অ ঘৰলে মনত পৰে।
উম ভিডিঅ কলতে যি পতা আৰু
মই মই মন গলে আহিব পাৰো ইয়াতে,
অ অ তুমি তো পোৱা বাৰু
অ,
তোমই কিমান ন এই, দুঘন্টা বাট এঘন্টা বা আধা ঘন্টা বাট,
অ,
মোৰ আকৌ অকমান দূৰ হৈ যায় যে।
উম,
হে তাপা তোমাৰ ইনষ্ট্ৰা কি বুলি আছো অ,
ইনষ্ট্ৰ কৌশিক,
নিছত হেৰি কৰিবা তুমি এটা কাম কৰিবা। মোক লিংটো মোক দি দিবাচোন সোৱাদ চাবত দেই, তেনেহ'লে ইউজাৰ নেমখৰ পৰা বহুত খেলি মেলি হৈ হৈছে অঁ অঁ ফল কৰি লব, মোৰতো তেতিয়া পাই যাব এই মই নাম্বাৰটো তোমাৰ একদম, এই খুচুৱৰি খুচুৱৰি উলিয়াই আছো। মে হেৰি হৈ গ'ল মোৰ ফোনটো ৰিচাৰট মাৰি দিলো। অ সেইবিলাকৰ কঠাই বোলো ইয়াল ফোনটো হয় নে নহয় বুলি ফোন কৰিছো আৰু
গম পাইছো অ,
অ,
তোমালোকৰ মাহঁতক দেখি থাকো মই, চেন্টাৰত
অ, চেণ্ট চেণ্টাৰত মানে তুমি ইয়ালৈ মানে আহি থাকা মানে।
অ মানে ঘৰ আহিলে আৰু
অ অ,
হেৰি এতিয়া ভাত পানী খোৱা হ'ল নাই?
ভাত পানী খালো।
অ
তুমি এতিয়া বাহিৰতে আছা চাগে?
মই এতিয়া বাহিৰতে আছো যাম আৰু এতিয়া, খাম আৰু।
উম, কিহে ভাত?
ভাত কি আৰু এইবিলাক। নিৰামিষ।
মাছ মাংস নাই নেকি?
উমহো।
অ
তাকে। বাকী তেতিয়াহলে মোক হেৰি কৰিবাচোন এই জনাবা কেতিয়াকে যোৱা ঘৰ?
এতিয়া তোমাৰ জুলাইত বন্ধ দিব চাগে কেইদিনতে, একজাম চেকজাম খতম হল নাই?
অ অ খতম হ'ল বাৰু অ।
উম জুলাইত আহিব ন ঘৰলে একেলগে আহিম।
অ সেইটো সেইটোও বেয়া নহয়।
অ
অ, তেতিয়াহ'লে হ'ব দিয়া আকৌ পাতিম।
অঁ হ'ব দে অঁ।
অ অ অ।